অ কওঁকচোন অ নমস্কাৰ কওঁকচোন আপুনি অঁ আছে মই ভালে আছোঁ আপুনি।
অ ময়ো ভাল বৰ্তমান ময়ো ভাল আছো বতৰতো বতৰবিলাক সেইপিনে কেনেকুৱা আছে এতিয়া
বহুত গৰম বহুত গৰম ইফালে অ থাকিবই নোৱাৰে গছৰ তলত বহিবলে গছ নাই সেনেকুৱা হৈছে।
অহ আচ্ছা আচ্ছা।
গৰম বহুত গৰম আপোনাৰ ফালে কেনেকুৱা হৈ আছে।
এতিয়াতো বৰ্তমান ইয়াতে মানে বৰষুণ দি আছে সৰু সৰুকে মানে বৰষুণ বৰষুণ হৈ আছে মানে বাহিৰত বাহিৰত মানে এনেকা ডাঙৰও নহয় সৰুকে দিছে উলাবলে বেয়া আৰু ন আচ্ছা ত।
ফালে বহুত গৰম
এটা বিশেষ হয় হয় চ আমি বিষয়তোত আমি কথা পাতিব বিচাৰো আপোনাৰ সময় হল ছাগে ন।
আহ হ'ব হ'ব আপুনি কওকচোন অ শুনিছো আপোনাৰ নেটৱৰ্কতটো অলপ হৈ আছে নেকি
অ অ মোৰ মানে অলপ প্ৰব্লেম হয়
অ ঠিক আছে কচোন এতিয়া শুনিছো অ হয়।
অ চ' আমি এই সময়ত আমি এ শিক্ষাৰ বিষয়ত আমি অলপ মানে আলোচনা কৰিব বিচাৰিছো অ কাৰণ কিয়নো আমি জানো মানে শিক্ষাটো কি বস্তু হয় আৰু শিক্ষা শিক্ষা নহলে। কেনেকুৱা হয় আৰু শিক্ষা থাকিলে কি হয় ন ইয়াৰ বিষয়ে আমি সকলোৱে জানো তথাপিও মানে ই শিক্ষাৰ ওপৰত ভিত্তি কৰি মই আপোনাৰ পৰা অলপ মানে জানিব বিচাৰিছো ন আমাৰ শিক্ষাটো আমাক কি কৰিব। প বা শিক্ষা নহলে আমি আহ কি হয় ইয়াৰ বিষয় আপুনি অলপ মানে আপুনি অলপ বিশ্লেষণ কৰিব পাৰিব নেকি
অ পাৰিম পাৰিম।
অ আচ্ছা্া ঠিক আছে।
অ আমি শিক্ষাৰ কথা ক'লে মানে আমি চবৰে মন বেলেগ বেলেগ কিছুমানে শিক্ষা বা পঢ়ি ভাল পায় কিছু কিছুমানে বা নপৰাকৈও ভাল এনেকৈ থাকিব পাৰে কিছুমানে সেনেকুৱাই ভাল পায় নহয় জানো অ কি আমি যদি যদি উম আহ কিছুমান আহ ল'ৰা ছোৱালী থাকে আহ। যোনটো বা মানে মা দেউতাৰ গাইড লৈ পেলাই কিছুমানে বহুত ভালকৈ পঢ় আৰু কিছুমানে গাইড নোপোৱাকৈ পঢ়িলেও বহুত নিজে চল চল বা চলাচল মন কৰি পেলাই নিজৰ পোৱাটো বেয়া কৰি লয় নহয় জানো আমি অ সৰুৰ পৰাই যদি মা দেউতাই যদি এজন ল'ৰা বা ছোৱালীক যদি সৰুৰ পৰাই যদি ভাল জ্ঞান কিবা ভাল কিবা ম আ য এ হ ল'ই হওক ইয়াক যদি আমি কিতাপ পঢ়া ডাঙৰ পঢ়া যদি সপোন থৈ দিয়ে তেনেহলে সি সৰু পৰাই ইয়াক কিতাপৰ লগতে খেলিব দিব লাগে যদি এ উ পাৰে আৰু তাৰ। বা কিছুমানৰ কি কয় মনৰ ওপৰত হয় কিছুমানে বহুত। মানে কি ক'ম সেনেকে গাইড নহলেও সি নিজে পঢ়ি ফালে কিছুমানে ডাঙৰ মানুহ হৈ যায় আৰু কিছুমানে গাইড কৰিও যদি বহুত আহ ফ্ৰী মাইড পালেও কিবা ফ্ৰী একো প্ৰব্লেম নোহ সি কিছুমানে। পঢ়া বেয়া কৰি লয় এ আৰু যদি আহ আমি যদি মেট্ৰিক পাছ হোৱাৰ লগে লগে কিছুমান ল'ৰা ছোৱালী বহুত মনটো চলাচল হয় কৰি যায় ফাষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ কিছুমান আৰু চবেই নহয় কিছুমান ল'ৰা ছোৱালী বহুত কিবা হৈ যায় এইটো টাইমত যদি আপুনি মনটো যদি ভালকৈ ৰাখে তেতিয়াৰ পিছত আৰু যেতিয়া ডিগ্ৰী পঢ়িব পি এ বেচিলাৰ কৰিব তেতিয়া হলে বহুত ভাল কিবা এটা হৈ যায় মাইনটো চেনছ হৈ যায়। তাৰে পিছত আৰু আপুনি যেতিয়া মাষ্টাৰ্ছ কৰিব তেতিয়াহ'লে বহুত জ্ঞানৰ অভাৱ নহয় নিচিনা হৈ যায় বহুত নিজে নিজে বা কিছুমানে বুজি পায় কোনটো কি কৰিলে নিজে চইছ কৰি লব পাৰে নিজে টাৰগেট সব পাৰে কোনটো বেষ্ট কোনটো ভাল সেইকেইটা নিজে চইছ কৰা পাৰিব চইছ কৰিব পৰা হৈ যে মাষ্টাৰছ কৰা পিছত সেনেকোৱা আৰু আ যেনেবা আমি হেল্ল' হেল্ল'
অ শুনি আছো আপুনি কওক
অ যদি আমি ক'ব গ'লে কিছুমান মাষ্টাৰত পিছত মাইণ্ড চেঞজ হৈ যায় আৰু যদি কিছুমানে তেনেকেই থাকে মাইণ্ড লৈ মাইণ্ড আৰু যদি আমি ক'ব গ'লে যেনবা যদি পঢ়াৰ পঢ়াৰ মাইণ্ড আৰু নপঢ়াৰ মাইণ্ডটো চালে মানে আমি অলপ চেঞ্জ দেখা পাওঁ কিছুমানৰ থিংকিং বেলেগে চেঞ্জ হয় যোনে নপঢ়াকে থাকে থাকে আৰু কিছুমানে পঢ়াৰ পিছততো মাইণ্ডটো চেঞ্জ হৈ যায়। সেনেকুৱা হয় যে আমি মানে আপুনি মোৰ চাই অলপ ভালকে ক'ব পাৰিব নেকি ক কওকচোন
আচ্ছা ঠিক আছে অ ঠিক আছে অ মই অ ভাল লাগিলে আপোনাৰ মানে আপুনি শিক্ষাৰ ওপৰত আপুনি যিখিনি কথা ক'লে
অ হয় হয়
বহুত ভাল কথা ক'লে আপুনি সেইবাবে আপোনাক ধন্যবাদ দিছো আপুনি চমুকৈ আপুনি শিক্ষাৰ কথা কোৱাৰ বাবে চ' এতিয়া ময়ো অলপ শিকাৰ ওৰত ময়ও অলপ কব বিচাৰিছো
ম হয় কওকচোন
ত' আহ শিক্ষা বুলি কলে শিক্ষা বুলি কলে এই এতি এ প্ৰেজেন বা সময়ত তোমাৰ সমাৰ শিক্ষাটো আমাৰ কাৰণে বহুত ডাঙৰ বস্তু হয় ন কাৰণ কাৰণ শিক্ষা কাৰণ আজিৰ দিনত যদি শি শিক্ষা নহয় তেনেহ'লে তেনেহলে মানে ইজন ব্যক্তি মানে মানে অন্ধকাৰত মানে জীয়াই থকাৰ দৰে এজন ব্যক্তি হয় দেই কাৰণ কোৱা বুলি ক'লে কাৰণ যেতিয়া এজন মানুহ শি শিক্ষিত নহয় বা তোৰ যেতিয়া কোৱালিফাই নহয় যেতিয়া তাৰ মানে কোনো শিক্ষিত নাথাকে না তেতিয়া মানে স আহ কি বুলি কয় তেতিয়া মানে অন্ধকাৰত থকা নিচিনা হয় কাৰণ সি কেতিয়া অন্ধকাৰত সি যে নিজে যে অন্ধকাৰত আছে কেতিয়া গম কেতিয়া গম পাব জানে নে শা মানুহ বা শিক্ষা নোহোৱা মানুহ যেতিয়া এজন গাঁৱত থাকে তেতিয়ালৈকে ঠিকে থাকে কাৰণ কিয়নো মানে কাম বধ কৰিও মানে গাঁৱত কাম বন কৰিব চলি য মানে শিক্ষা নহ'লে চল কিন্তু যেতিয়া মানে তেওঁ বাহিৰত ওলাই যায় না তেতিয়া মানে সেই শিক্ষাৰ মূল্যটো কি তেতিয়া মানে তেতিয়াহে বুজি পোৱা যায় দেই কাৰণ তেনেকুৱা কাৰণ চাপজ মই আপোনাক এটা উদাহৰণ দিম যে দুইজন মানুহ যেতিয়া মানে নিজৰ জাগাৰ পৰা। বহি দিশৰ পৰা অ্য জাগাত যেতিয়া মানে কি বুলি কয় কাম কৰিবলৈ যায় হা। চাপজ মই আপোনাৰ উদাহৰণ দো তেতিয়া এজনে মানে ডিগ্ৰী পঢ়ি কেনে গৈছে কিন্তু এজনে মানে একদম একো পঢ়াকে যোৱা নাই আৰু দুইজনটোৱে কাম কৰিবলৈ গ'ল তাৰপাছত যেতিয়া বিলাকে কাম কৰা জেগা গৈ পালে তেতিয়া তেবলাকৰ কি হল যে মানে যিজনে দি। পালে ডিগ্ৰী আ স এটা ভাল এটা মানে হি মানে কামটো পালে
হয় হয়
যিজনৰ মানে শিক্ষা নাছিলে তেওঁ মানে কি কাম পালে এটা সাধাৰণ সেনে কিবা ঝাৰু মাৰা মানে কিবা এনে চাফা চুফা কৰা টইলেট চাফা কৰা এনেকুৱা কামটো পালেই আৰু কি ন তেতিয়া মানে তেতিয়া মানে সেই। ব্যক্তিজন যিজনে মানে একে গাঁৱৰ মানুহ একেলগে কাম কৰিবলৈ গৈছিলে কিন্তু এজনে পালে অফিচৰ হাই পজিশনে এটা কাম পালে আৰু কিন্তু এজনে প পালে কি এনেকুৱা চাফা চাফা চোইপাৰ মানে কি হাৰা পোছা কৰা তইলেট চফা কৰা কাম পালে তেতিয়া মানে সেই ব্যক্তি মানে তেতিয়াহে বুজি পাই যে শিক্ষাৰ মূল্যটো কি দেই সেইকাৰণে হেল্ল' আপুনি শুনি আছে না
উম উম শুনি আছো কওকচোন
সেইকাৰণে যেনিবা আমাৰ শিক্ষাটো মানে সেইকাৰণে বহুত মূল্যবান হয় আৰু সেই শিক্ষা নথকা মানুহ বিলাকে যেতিয়ালৈকে বাহিৰত নাযায় তেতিয়ৈকে তেওঁবিলাকে নিজৰ কিবাতো বুজি নাপায় কিন্তু যেতিয়া তেওঁবিলাকে বাহিৰত পৰা যায় তেতিয়াহে মানে শিক্ষাৰ মূল্যতটো কি হয় তেতিয়াহে মানে। গম পায় আৰু তেতিয়াহে মানুহে উপলব্ধি মানে কৰিব বিচাৰে আৰু যে শিক্ষাটো কি হয় সেইকাৰণে সেইকাৰণে আমাৰ শিক্ষাটো বহুত প্ৰয়োজন শিক্ষা। আহ শিক্ষাটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আৰু শিক্ষা নহলে আজিৰ না আমি বহুত পিনে আমি যেনিবা পিছ পৰি থাকিব লগা হয় কাৰণ কিয়নো আমি যদি যদি কিবা চাইন বৰ্ড যদি লিখা আছে সেই চাইন বৰ্ডটো যদি চাব নাজানো তেনেহলে আজিৰ নিচিনা দিনত যদি যদি থাকে তেনেহ'লে এইটো মানে বহুত মানে এটা লাজৰ কৰ্ম হয় আৰু বা লাজৰ এটা মানে কি বুলি হয় এটা মানে খুব লাজ কৰিব লগা এটা দিশ হয় হয় না যেনিবা আপুনি কবাত। গৈ আছে আপুনি বাছেৰে গৈ আছে মানে ষ্টেচনে ষ্টেচনে লিখা আছে ইটো অমুক হয় ইটো তমুক হয় কিন্তু যেনিবা আপুনি একদিনীয়াকে গৈছে আপুনি কি লেখা আছে আপুনি যেতিয়া আপুনি যেতিয়া লেখা পঢ়া থাকিলে হয় আপুনি। কোনো এজন মানুহ নোশোধাকে আপুনি জাষ্ট এইটো কি জেগা হয় তাতেতো লিখা থাকে না এইটো অমুক হয় না তেতিয়া আপুনি কোনো এজন নুশুদাকে আপুনি ধুনীয়াকে আপুনি। কি হ'ব মই এইটো অমুক পালো
হয় হয় হয়
নে। কিন্তু আমি যেতিয়া নাজানে তেতিয়া মানে কি কৰে হয় মানে আনক মানে সুধিব লগা হয় বা আনক ডিষ্টাৰ্ব দিব লগা হয় বা আনে কি কৰি থাকে মা সেনেকুৱা সেইকাৰণে মানে শিক্ষা যেনিবা আমাৰ অতিকৈ বহুত খিনি মানে প্ৰয়োজন সেইকাৰণে সেইকাৰণে এতিয়া আমি। এনেই হলেও আমি এতিয়া আমি যি নিকী শিক্ষিত সেই আমাৰ যি নিকি নেক্সট জেনেৰেশ্বন না যিটো নেকি এতিয়া উঠি অহা জেনেৰেশ্যন এই উঠি অহা জেনেৰেশ্যনটো আমি ভাল ভাবে। এইবিলাকক এটা উম ভাল এটা পৰিকল্পনা আপোনা লৈ পেলাই ভাল এটা ড্ৰিমছ লৈ পেলাই আমি কি কৰিব লাগে এই ল'ৰা ছোৱালী বিলাকক আমি সি শি শিক্ষাৰ ফালে তেওঁলোকে বহুত এটা গুৰুত্ব গুৰুত্ব দি পেলাই যেনিবা সেইবিলাকক আমি আগবঢ়াই লৈ যোৱা ্ আমাৰ বহুত দায়িত্ব আৰু আৰু কেনো আজিৰ দিনত বহুত আজিৰ দিনত বহুত ডেভলপ যোগ হয় আজিৰ দিনত মানে বহুত মানে আ চাইণ্টিফিক এটা মানে কি বুলি কয় এটা পৰিস্থিতি চলি আছে না যিটো নেকি যেনা আজিৰ সময়ত লিখা পঢ়া নহ'লে বা শিক্ষা কোনো ফালে আমি একো কৰিব নোৱাৰো এইটো আৰু কি সেইকাৰণে আমি আৰু শিক্ষাৰ বিষয়ত কলে আৰু বহুতো আছে চ' মইতো ইমান দীঘলকৈ কবলৈ আছে কিন্তু আমাৰ যি সময়টো আমাৰ বেছি বিপল নাই চ' সেইকাৰণে মই এই শিক্ষাৰ বিষয় মই আপোনাৰ লগত এইখিনিকে শ্বেয়াৰ কৰি মই এইখিনতে সামৰি ম মাৰিব বিচাৰিছো
অ থেংক ইউ অ থেংক ইউ উম